হেল্ল'।
কি কৰি আছা?
এয়া অলপ ফুৰিব আহিছো বাটত।
হয়, মই পথাৰৰ পিনে আহিছিলো। পথাৰত মানে সেইকেদিন মোৰ গোটেই গাটো বিষ হৈ আছে নে সেইকাৰণে মানুহ পাওঁ নেকি হেল্প মানিমুনি মানুহে যেতিয়া কলে মানুমুনিয়ে যদি, মই পিটিকা বনাই খাওঁ তেতিয়া বোলে গা বিষ কাতে জ্বৰো ভাল হয় সেইটো কাৰণে পথাৰত সেইয়াকে বিচাৰি পিনে আহিছোগে।
অঁ গধূলি হল হ'বলা ছোন।
ডাঙৰটো পাইছো এতিয়া সৰুটো পোৱা-
উমঁ। গধূলি হ'ল চাগে চোন।
গধূলিয়ে হ'ল ত। তথাপিও নিব আহিছোঙ অঁ আছিলে যদি সেই। কৰিবাচোন আমাৰ ইয়াত হে লটাৰী খেল হৈছে তুমি। চাব নাহিবা জানো।
অঁ আহিম আহিম।
অঁ তেতিয়া লৈ আহিবাচোন মোক। তেতিয়া ফোন কৰি দিবা তেতিয়া মই বাটৰ পৰা লৈ যাম।
অঁ হ'ব দিয়া নহলে মই আমাৰ। চোতালতে আছে আমাৰ এইখিনি জংঘল যে জংঘলত বহুত আছে কাঠ।
হয়ঁ নি অঁ হয়ঁ নেকি মই নাজানো নহয় নহলে এনে। কথাত বিচাৰীয়ে নাহীলো হেঁতেন তোমালোক ঘৰত।
অঁ আছে চব আছে দৰুোণ পুলি আছে।
অঁ দৌন অঁ কালি হেৰি কৰিবাচোন। কালি এ গা বিষৰ কাৰণে দৌনৰ পাতটো খালে বোলে ভাল। সেইটো কাৰণে কালি একোচ তুলি থৈ দিবাচোন মই যাই লৈ আহিম তোমালোকৰ ঘৰ পৰা। আজি এতিয়া লটাৰী খেলাত লটাৰী টিকেট কাটিছিলে নেকি?
অ', কাটিছিলো তিনিটা কাটিছিলো যাম যাম দেৰি হ'ব। হ'ব হেৰি কি কয় ছটা সাতটা মান বাজিত যাম।
অ', প্ৰাইজ বোলে হেৰি ঔৱা আনিছে চাইকেল আনিছে। টিভি আনিছে। তাৰপিছত আকৌ প্ৰেচাৰ কুকাৰ আনিছে তাৰপিছত আৰু কি কি আনিছে কি কি নাম কঢ়িলে জানো আমাৰ ঘৰৰ পৰা ঘৰৰ ওচৰতে।
ড্ৰেচিং ড্ৰেচিং, আইনা এখন, আলনা এডাল, কুকাৰ, ফেন।
কি চাৰিখন বুলি কৈছে। অ', এতিয়া ভাগ্য ভাগ্যয়ে পৰীক্ষা আৰু এতিয়া পোৱা নে নোপোৱা।
তিনটা ল'ৰা ছোৱালীৰ নামত তিনিখন কাটিছো আৰু কি হয় আৰু সেইটো ভাগ্যৰ কথা আৰু।
এতিয়া যাৰ ভাগ্যৰ ভাল সিয়ে পাব আৰু এতিয়া।
হয়, হয়, সেটো।
তোমালোকৰ এনে লাও হেৰি ৰঙালাও গছ আছে নেকি?
হে?
ৰঙালাও গছ আছে নেকি?
অ', আছে আছে।
এ মই মানে এ এ বিষত বোলে হেৰি জ্বৰ বিষ হ'লে চেপা ভত্তা খাব লাগে। এতিয়া সেই ৰঙালাও পাত দুটামানো দি পঠাচোন মানিমুনি লগতে।
অ', হ'ব দিয়ক।
তোমালোকে কেনে তোমালোকে কেনেকে বনাই খোৱা?
হা?
এয়া চেপা মাছতটো কেনেকে বনাই খোৱা?
চেপা মাছটো আমি নহৰু দিও অ' শুনা নহৰু দিওঁ। আৰু ইয়া ডাঙৰ যে মানিমুনি। এইয়া হেৰি জাত বঙালী নিমধু বুলি কয় আপোনালোকে
অ', অ', বঙালী অ' বঙালী নিমধুয়ে কওঁ আমিও এই ডাঙৰ ডাঙৰ চটা চটা যে আৰু পাতৰ চাইদতো যে ঘাচ কটা ঘাচ কটা অকমান কটা কটা নিচিনা থাকে।
হয়, হয়, হয়, হয়।
অ'।
সেইটো আমি লওঁ আৰু এইবিলাক লওঁ লৈ পেলাই একেলগে চাটনি কৰো। মাছটো ভাজি লওঁ নহৰু চহৰু দি মাছটো ভাজি লওঁ। পাছত মানে সেই হেৰি ধনীয়া পাতটোহে হেৰি নকৰো।
বেছি পিটিকা বনাইয়ে খাওঁ।
অ', পিচি নলয়? অ' আপোনালোকৰ মেচিন আছে আৰু।
মেচিনত পিচিলে মানে হেৰি অ' মিক্সাৰ মেচিনত দিলে অকমিনি হৈ লেটি পেটি হয় গোটেইখিনি লাগি যায়। এতিয়া মিক্সাৰ মেচিন হেৰি নকৰো, হেৰি কৰো এই পাতাতে পিচি লওঁ। ইনে ইনে হেৰি যে নল কচু যে সেয়া আছে নেকি তোমালোকৰ তাত?
নলকচু আছে কিন্তু আমাৰ ঘৰত নাই। হৰি আমাৰ ব'তী এজনী আছে যে ব'তী ঘৰত আছে। এতিয়া আমাক
অ', তোমাৰ হেৰি অ', হেৰি কবাচোন ব'তীক কৈ পেলাই নলকচু দুটা দিবাচোন বৰ খাব মন গৈ আ হেৰি তাৰমানে মই কেনেকে খাওঁ, এ হেৰি ভাজিও খাওঁ উ পৰৰ খিনি হেৰি কৰো, তেলত ভাজি সৰু, সৰুকে মিহি, মিহিকে কাটি তেতিয়া আমি ভাজি খাওঁ, আৰু তলৰ গুৰি খিনি মানে সাৰ দি পেলাই খাওঁ সাৰ দিলে মানে বহুত ভাল লাগে মিঠা, মিঠা লাগে, সাৰ দি খাওঁ। তোমালোকে নোখোৱা নেকি সেনেকে?
মই কচুটো সেনেকে নাখাওঁ। মই কচু টো বেয়া পাওঁ।
হয় নেকি, মই বহুত ভাল পাওঁ আৰু আমাৰ আকৌ মানুহজনেও খাই ভাল পায়, কিন্তু উ হেৰি ছোৱালীজনীহে খাই বেয়া পায়, এনে মই বহুত ভাল পাওঁ। এতিয়া আকৌ মাজৰ ছোৱালীজনীও জ্বৰ হৈ আছে, এতিয়া কাহ হৈ আছে মানে। একদম মাতটো মতা মানুহৰ নিচিনা হৈ আছে, ইতিয়া ধৰক তুলসী, আধা খাইছে বোলে ভাল হোৱা নাই আৰু কিবা জানা নেকি তুমি
অ', মই জানামতে সেই আপুনি যিটো জানে সেইটো আৰু মানুহে কয় যে জালুক আৰু লং সেনেকে পুৰা কাৰাকে চাহ অলপ বনাই খাই বোলে। চাহ লাল চাহ একাপ বনালে কাৰাকে তেতিয়া বোলে অলপ
চোন তাই, আদা আকৌ তুলসী, জালুক সেনেকে একেলগে পিচি, ৰসটো ওলাই, গৰম কৰি, অকমান নিমখ দি সেনেকে খাব দিছোঁ। এতিয়া আকৌ মই নহয় মানুহ মুখত শুনিছিলো তুমি বোলে জোৰনী এটা দিয়া।
মই এইটো মই জোৰণিতটো দিব জানো, কিন্তু জ্বৰৰ জোৰণি আৰ জোৰণি এইটো ধৰক গাত
হয়, নহয়, জ্বৰ, জ্বৰো হৈছে। জ্বৰো হৈছে, আসুষ হৈছে, চৰ্দিও লাগিছে, গোটেই তিনটাই লাগিছে মানে।
অ', জ্বৰ হ'লে জোৰনীটো দিব পাৰিম, সেইটো ধৰ ভিতৰত কিবা যদি বেমাৰ আছে ভিতৰি কিছুমান গুটি ওলাই কিবা খাব নোৱাৰে।
ডক্তৰৰ পৰা আনিছে বাৰু ব গৰি আনিছে তিনিবিধ দিছে।
কোনো বেমাৰ হ'লে ডক্তৰৰ পা আগত দেখাব নালাগে আগ গত গাঁৱলীয়া জোৰণি চোৰণি খোৱাব লাগে, আৰু কিনা জোৰণি এটা যে আছে
অ', গাঁৱ মানুহে মানে আগে মানে গাঁও খিনি কৰি লয়, তাৰ পিছতহে ডাক্তৰৰ ওচৰত যায়।
হয়, হয়, অ', আমিও আগে জোৰণি চোৱনি খাই লওঁ।
সিহঁতে মানে কি টাউনত থাকে যে, এতিয়া এইবিলাক বস্তু নাপায় যে। বুজি পইছা? সে টো কাৰণে সিহঁতে এতিয়া ডক্তৰৰ ওচৰত নগলেই নহয়। এতিয়া গাও জেগাত মানে এইবিলাক বস্তু পোৱা যায়, আকৌ বেলেগ কাৰোবাক সুধিলেও আহে। এতিয়া তাত আকৌ টাউনত কোনেও কাৰো ঘৰত নাযায় নহয়। চাব পৰা কিবা এটা অ', ঘৰতে থাকে। নাই হোষ্টেলত নাথাকে, হোষ্টেলত খোৱা বোৱা বহুত হেৰি হয় যে
হয়।
সেইটো কাৰণে ৰুম লৈ থাকে দুইজনীয়ে।
হয়।
এ ঘৰতে খা, খা কৰি থাকো ভাত খা, চাহ খা বনাই দিও তথাপিও খাব নো খোজে এতিয়া নিজৰ পাল্লাত তাই কি বা কৰিছে নাজানো আৰু।
ঠিক নাই আৰু আপুনিতো ফোনতহে খবৰ ল'ব পাৰে ওচৰতো যাবও নোৱাৰে।
ফোনত হে এতিয়া যায় খব লব নোৱাৰোঁ বহুত দূৰত থাকে যে আৰু মই ইমান। মানে গাড়ী মটৰ যাব নোৱাৰো বমি হয় গাড়ীত গ'লে এই বমি হয় আকৌ মোক চিভিলতহে ভৰ্তি কৰিব লাগিব
হয় হে হয় যোনে যাই থাকে সিহঁতে পাৰে হয় মাথা বিষাই।
মোৰ গাড়ীত উঠিলে নেমু পাত লৈ যাওঁ বমি টেবলেট খাই যাওঁ তথাপিও বমি হবই মানে মাথা ঘূৰাই একদম পৰি মাথা একদম পেলাইহে যাব লাগে জাগা চাব যত দূৰত থাকি মই নিজৰে অৱস্থা নাইকিয়া হৈ যায়। সেইটো কাৰণে যাব নোৱাৰো সিহঁতে আহে মাজে মাজে এতিয়া শৌচ ছোৱালীজনীকে পঠাই দিম বুলি ভাবিছো তাৰ মানে টলি বেগ এটা আনিব দিছে
হয়।
অ' অনলাইনত আজিকালি আনে আমি বুজি নাপাও নহয়।
হয়।
সেয়া তলি বেগ আনি অৰ্ডাৰ দিছে দুহাজাৰ কিমান টকা দুটা আহিব বোলে এটা আছিল উম দুহাজাৰ টকাত ধৰি লওক এটা হেড আও দুখন নে তিনিশ দিলে মানে দুটা আহে সেইটো কাৰণে সেই ডাঙৰটোৱে দিলে মইও বুলো ডাঙৰটো ভাল হ'ব সিহঁতৰ কাৰণে। হোম
আপুনি যাব নোৱাৰে যদি দাদাক যাব দিব ছোৱালী মানুহ অকলেতো যাব নোৱাৰিব তাহতৰ লগত
নাই দদাই যাব। নহয় দাদাই যাব দাদাই আগুৱাই দি থৈ আহিব গেত উঠাই দিব আৰু তেত সিহঁতে মানে তাত ৰৈ থাকিব
তি তাত ট্ৰেইনত যাব না প্লেনত যাব।
হাই ট্ৰেইনত নাযায় প্লেনত যাব ট্ৰেইনত গলে মানে বহুত দিন লাগে না। হেৰি অ' তেতিয়া প্লেনত গ'লে মানে ভয় নাই আও অ' সিহঁতে ৰখি থাকিব
হয় ভণ্টি ভণ্টি এনে গ'লে মানে ধৰ ভণ্টি থাকিব আৰু বায়েক হতৰ লগত।
অ' ট্ৰেইনত গ'লে মানে কি ছোৱালী মানুহ অকলে অকলে ভয় লাগে না। এতিয়া মানে চাহ সিহঁতে কৈছে হেৰি কৰিব আমাৰ কাৰণে কেঁচা আম কেইটামান দি খেদাব এতিয়া কেঁচা আম পাম নেকি তোমালোকৰ তাত
কেঁচা আম আছে আমাৰ হেৰি ঘৰ গছৰ মানে ওচৰতে মানুহে এঘৰ আছে কেঁচা আম বেছি
হয় দিয়ক হেৰি কলে দিব নে লাগিলে ত পইচা দিম কথা নাই।
হয়।
তুমি ক'বাচোন। এক কেজি মান কিমান লয় এক কেজি মান পঞ্চাশ টকা মান ল'বনে হোম
পঞ্চাশ টকা কেজি পঞ্চাশ টকা নহয় দিয়া নাই বেচিছে বোলে ত্ৰিশ টকাকে কেজি এতিয়া মই হয় মই আজি কৈছিলো মানুহজনীক মই বোলো আপুনি দুই কেজি মান পাৰিব মই মানে কেচা চাটনি খাব
আমা, অ আমাৰ মানে কি জানা দশ তাৰিখ মানে যাব তাই। এতিয়া ধৰি ল ন তাৰিখ মানে দিব লাগিব, গোটেইখিনি পেকিং কৰি পাইল চাইল লব লাগিব তো।
হয় হয়, এতিয়া আজি একৈশ তাৰিখ হৈছে নেকি?
শুধু তোমাৰ ঘৰত আছে নাই, আৰু ত হে জলক সেয়া যে এনেকে সৰু সৰু জলকীয়া এটা আছে, কি কি জলকীয়া কি সূৰ্যমুখী জলকীয়া নে কি বুলি কয় নাজানো, সেই কেইটা খালে যে বহুত ভাঙিলে বহুত গুন্ধ আহে। সেইকেইটা জলকীয়া মানে অঁ সেইকেইটা জলকীয়া মানে কেইটামান দিব দিছিল, এতিয়া সেইকেইটা জলকীয়া দিব পৰাহেঁতেন। হলো এতিয়া দি পঠাব পাৰিলে মাকটো ভাল লাগে আৰু।
হয় হয় মানে এতিয়া সেইকেইটা জলকীয়া য'তে ত'তে পোৱা নাযায়, আগতে য'তে ত'তে গছ হয়। এতিয়া কিন্তু সেইকেইটা জলকীয়া গছ নাই, বজাৰত গ'লে আপুনি দাদা এতিয়া মই বজাৰত গ'লে ত মই আনি দিম আপোনাক, আৰু যদি মই নাযাওঁ দাদাক পঠাই দিব দাদাই গ'লে তেতিয়া দাদাই
এ দাদাক কৈছো, দাদাই কৈছে মোক ক'ত দাদাই কৈছে মই ক'ত বিচাৰি পাম সেনেকে কৈছে সেইটো কাৰণে।
হয়।
উম।
এতিয়া আপোনাৰ বহুত অসুবিধা হয়, আপুনি নিজে যাবও নোৱাৰে।
অঁ তাৰপিছত নিমকি বনাই দিব দিছে আঁ আকৌ কটা কৰিয়ে কয় যে। সেয়া কেইটামান বনাই দিব দিছে, মানে আও সিহঁতৰ হেৰি যি‌ লাগে আও। এতিয়া তুমি খাল খেলত আহা যদি আহিবা, বস্তুখিনি লৈ আহিবা মোক মাতিবা এতিয়া হ'ব দিয়া।
অঁ অঁ হ'ব দিয়ক ৰাখক।